হেল্ল'
হেল্ল'
অ মাই দু ধাৰণ
শুনি আছা ভালকে
অলপ লাহেকে
শুনি আছ
অ এতিয়া ভাল হৈছে
কি তোৰ তোৰ তোৰ লগত কথা পাতিলে ত ইমান কম কমকে শুনি পাও মানে
নাজানো নহয়
আজি কিয় নাগলি কলেজ
মন নাই যাবলৈ মোৰ ইফালে
ইফালে পৰীক্ষা আহি আছে ন
উম
পৰীক্ষা আহি আছে বুলি পঢ়িছানে অলপ
উ পঢ়াত পঢ়িছো আহ কিন্তু দুটা একো হোৱা নাই একো হোৱা নাই
ধুনিয়া বঢ়িয়া বঢ়িয়া বোলে বঢ়িয়া বঢ়িয়া
ধন্যবাদ
ভাল কৰিছ
অ অলপ আগতে হুই উঠিছো মই
এ তাত
চাৰে দহ তাত অ চাৰে এঘাৰ তাত
চাৰে এঘাৰ তা
অ
ইমান দেৰি হল যে কিয় যোৱাকালি ৰাতি বহুত দেৰিলৈকে হা
নহ নহ এটালৈকে আছিলো
যোৱাকালি ৰাতি বহুত দেৰি লাগে মোবাইল পিটিকি আছ তাকে
এটা লৈকে আছ ছিলো ত হৈ গলো অ এইগিদিন শুব পৰা নাই ন কলেজ চলেজৰ কাৰণে সেইকাৰণে
বাঁহ কলেজ যাওঁতেনে ইমান ভাগৰ
এ মই নোৱাৰো অ টোপনি টো গোটেই হৈ যাব লাগে তেতিয়াহে মোৰ শান্তি লাগে নহলে মোৰ শান্তি চান্তি একো নালাগে
আহ এইটে দেখাই কি তই কিমান মানে টোপনি বিচাৰ মানে তোৰ
হয় হয় বাৰ ঘন্টা হি-হি-হি-হি
এটো হাঁহা কথা নহয় বাৰ ঘন্টা শুৱে নেকি মানুহ কোৱাচোন বেছি শুলেও দিগদাৰ
মোৰ মোৰ গাটো মই বেলেগ বিচাৰে ন
এনেকা তই বনাইছ আকৌ এলেহু এনেকুৱা বনাইছ একো কচৰত নকৰ
কি কৰো এতিয়া
কিবা কিবিতো কৰিবই লাগিব অকল দিন ৰাত খোজ কাঢ়ি থাকিলে নহয় নহয়ো কচৰত কৰিবলে ভয়ো লাগে আকৌ বোলে আৰু লম্বা বুলি কেতকে ওখ হৈ গলি বোলে
এ মানে
কত দিলেও ভয় লাগে
উম আৰু কি ভা
শুয়ে থাকা আৰু দিন ৰাতি
দৌৰিব যাম দে ম আকৌ ওষ হৈ যাম
এ নহয় দে ওখ ত শুৱ কাৰণে ওখ
শু কাৰনে ওখ হি- হি কি কৈ আছ হে
অ শুলেওতো মানুহ ওখ হয় নাজান নেকি
কেনেকে তেনেলে তচ ন দিন মাৰু সাত
মই শুবয়ে নাপাওঁ ভা ন সেইটো সটো
এএ এ হৈছে হৈছে হৈছে হৈছে
কালি শুইছো দুটা মানত উঠিছো সাতটা চাৰে সাতটা মানত হে
দুটামানত শুইছো।
এ
কিয় ইমান দেৰিকে তাৰপিছত তো মোক নেট অফ কৰি দিলি।
খেল চাইছিলো আকৌ।
অও বাপৰে বাবাবাপ।
হম মই যে তই তই চালি নে নাই লিখাচোন ফিল্মখন।
কোনটো।
মই পত।
এইটো পাগল যে হৈ থাকে সেই। তো।
অ
চালু।
ঐ সচাঁ
অ'হ
মই দুবাৰ চাই দিলো মই যোৱাকালি ৰাতিও চাই দিলো। আকৌ
কি ক বাপৰে।
আন কাৰ্ডটো চাইছো যোনটো আচলি তো সেইটো মই একদম কোৰবাৰপৰা বিচাৰি বিচাৰি চাইছো মান।
অও কি হয় আমাৰ সেইটো চমটো ইয়াতে আছিল জানো এপটোত।
এপটোত এপটোত এপটোত চোৱাই নাছিলো। প্ৰথমত মই টিভিত চাইছিলো টিভিত এটা মানে এপ আছে। ন হেৰি চাইছিলো। তাৰ পিছত মই টেবত চালো টেবত সেই বেলেগ এপটোত চালো কিন্তু তই যোনটো চাইছ ন হেৰি কাচ এইটো এপটোত।
তাতে আছে চাগেই। সিনি।
তাতে সেইটো আছে। ত হেৰিটো পাইছ ন এটা চিন আছে। যে য'ত যে এই গাড়ীটো যে ৰাতি তিনটা বজাত ইজনী ছোৱালীক যে।
অ অ অ আছে। আছে, আছে, আছে।
ঢুকিয়াই ঢকিয়াই এই সেইষ চিনক কি মজা হয় ব কি এক্টিং কৰিছে। চবে উম কৃষ্ণ প্ৰভু প্ৰভু হে বুলিছ।
অলপ কণ্ট্ৰল অলপ থাকিব।
অ ঠিকেইতো গৈছোঁ। মই
মানে কিছুমান শব্দ কোৱা গৈছে। দে দে দে বদে ক। হেল্ল'।
অহ।
মই এটা কথা ভাবি আছো হা। মই এটা কথা ভাবি আছো ফিল্মখন হয়। এই যে চেলট বান্ধি যে দৰ্জাখন বন্ধ কৰি দিয়ে।
অহঁ
এটা এটাক। যাবৰ কাৰণে মানা কৰিছে। এ মানে যাব একদম মানে তাই যাব একদম মানেই তাইৰ পৰা দূৰ যাব ত দৰ্জাখন একদম চেলি বন্ধ কৰিছে যেতিয়া সি গল তাই লিটাৰ কৰিলে।
নজানো ৰ ৰ ৰ ৰ মই মানে কি কৈ আছিলো মই সেইটো মনত
তই কৈ আছিলি কি সেইটো চীনটো জোনটো এই ইটাটো আঠাত মাৰি আছিল তাইৰ তাই ফ্ৰেম জনী
তই এনে যোৱাকালি চাইছ ন কেতিয়া কেইটাত চাইছ
গধূলি তই টিউচন কৰিব গৈছিলি মই কি কৰো মোৰ একো টোপনি অহা নাই মই সেইকাৰণে চাই দিলো
কিয় হ
হাঁ
কিবা কিবি ফৰ্ম ফৰ্ম দি আছে এ কি কৈ আছিলো মই পাহৰিয়ে থাকিলো নহয়
আৰে মই কলোচোন ইতাতো যে ছোৱালীজনীৰ মাথাটো মাৰি আছিল সেটো এ কথা কৈ আছিলে সেইতু চিনতোৰ এ কি কয় অভিনয় অভিনেত্ৰী কেইটা ইমান ধুনীয়াকে কৰিছে সেইটো কথা কৈছ আৰু
উম মেছেজটো ৰিপ্লাই দিব লাগে
তই কি কৰি আছ ন
চাহ আক কি কৰি আছো মই
আহ মোৰফ ফোন চাৰ্জত
তে
ৰ আৰু কি লগা চুপ থাক
ত চা তেতিয়াহে গম পাবি
নহয় নহয় তই উম মানে কি কৰ একটো আগো
হেৰি এইটো কি বুলি কৈ আছিলো মই
গম পাইছ না অঁ অঁ
হে হব হব
কি কৈ আছা
এ হ'ব এ অ মই এনে মই এনে কি কৰিছিলো অ মই মানে যোৱাকালি আকৌ চালো ন মোৰ কিবা এটা মানে ম য লাগিল আকৌ চাইব তেতিয়া মই এই এইটো বেগ মই যে কৈছিলো যটো ডাউনোড কৰিব লগাইছো সেইটো মই লগাইছো কিন্তু মোৰ চাবলে মন যোৱা নাই কিয়? মানে মই মানে বিচাৰো কি মই মানে পুৰা যেতিয়া বহো এটা এটা বহোতে উঠো মানে আৰু মই মাজত যে এই মাজতে
জানো উ নুঠ তই
একদম দুই ঘণ্টাকে বহি পেলাই খতম কৰি ভাল লাগে মোৰ ইণ্টাৰভেল আহিলে
ত ফোনটো অলপ ওচৰত আনচোন অলপ ওচৰ আন
অ ল ওচৰলে আনিছো মই মানে ইণ্টাৰভেল মই মানে বিচনাত শুই আছো ন মই মানে ফোনটো চাইডত থৈ পেলাই এনেকে এনেই ওপৰত চাই পেলাই মই বিচনাত মানে শুই আছো তাৰপিছত লেপটপ ফোনটো থম এনে ওপৰতৰ ওপৰত চাই বক বকাই আছো মানে
অ এতিয়া ভালকে শুনছো অহ এতিয়া শুনি পাইছো
উঠাই লৈছো আৰু এয়াই কষ্ট বুইছা নাই বহুত কষ্ট
অ কৰৱাই লাগব
এইবিলাক হি হি হি
হয় তে হ দেখ
হয় সেইটোৱে গছিলো কি মাজত যোনটো ৰখি যায় সেইটো ভাল নালাগে মই মানে দুঘন্টা মই এতিয়া চাম বুলি ভাবিছিলো কিন্তু বাৰটাই বাজি গ'ল আৰু অ দুঘন্টা কিমান মিনিটৰ নেকি দুঘন্টা ত্ৰিশ মিনিটৰ তেতিয়াহ'লে বাৰটা যদি বাজিলে
কোনটো কোনটো চিনেমা? এইটোও কথা কৈ আছো
এইটো এইটো হেৰিটো এ কি বুলি কয় এ
পাগলৰ নিচিনা যে হে অ আচ্ছা আচ্ছা বুজি পাইছো এই পিছ ভালে ৰুমকিটা
অ অ পিছফালে ৰুমকেইটা সেইটো সেইটো কিন্তু দুঘণ্টা কিমান? আৰু মই ভাবিলো কি এই এতিয়া চালে নহয় নহয় ডাউনলোড কৰিলো মই
আচ্ছা ডাউন লদ কৰিছা অ অ
ডাউনলোড কৰিছো চোৱা নাই মানে
উম অ অ আচ্ছা ডাউনলড এ কৰিছা এইটো ইয়াত অহা নাই ময় চাম বুলি ভাবিছিলো চিনেমা হলতহে আছে এতিয়ালৈ
হল নে তোৰ?
অ নাই হোৱা
নাই কিয়
ক ক ক এনে কৈছো দে ক
ত কি মই শুনি নাপালো মানে কি কৈ আছিলে
আহ বাদ দে তই ক
কিয় বাদ দিম
মই বাদ দিবলৈ কৈছো কাৰণ
কিয় বাদ দিব লাগিব
মই কাৰণ হৈছো সেইকাৰণে এতিয়া
আজি বহুত উৰা জাহাজ বিলাক গৈ আছে কোনোবা আহিছে নেকি এক
অ হ'ব পাৰে অলপ আগতে এতিয়া যাই আছে অলপ আগতে নহয়
আছে এ মই আহিছো
মই আহিছো মোৰ পাপা আজি দোকান যোৱা নাই
কিয় কিয়
নাজানোঁ এ তাত অ এই ফোন মাৰি আছে
অ দে টো সময় হৈছে তই কথা পাতি ল এই লগত